আ আহ ভাল, কওক?
কি কৰি আপুনি?
এতিয়া অলপমান বজাৰত আহিছোঁ।
অ ফ্ৰী আছে নহয়, অলপ কথা পাতিব পাৰিম নে?
ফ্ৰী ফ্ৰিতে আছো, কওক কিবা কব?
অ, ঠিক আছে আপোনাৰ লগত আজি মই অলপ খাদ্যৰ বিষয়ে অলপ আলোচনা কৰিম।
অ অ।
খাদ্যটো বুজি পায় যেতিয়া আমি দৈনন্দিন জীৱনত খাই থাকো, হা হা। অ এতিয়াতো বাৰিষা কাল আহিল।
হয়।
আমাৰ ইয়াততো, বাৰিষা কালিয়া বাৰিষা কালত আমি কিছুমান খোৱা লোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগে।
হয়।
তাৰ নাম জানো যে বিছ, বেছিভাগ বেমাৰ আমাৰ খোৱা লোৱাৰ পৰাই হয়। আকৌ উম উ কিছুমান, আহ ভাল খাবাৰ পৰাই আমাৰ, শৰীৰত পুষ্টি। যিটো উম বহুত বেমাৰৰ পৰা ৰক্ষা কৰে, হয়ন
হয় হয়। উম
এতিয়া আমাৰ যে যিটো সময় চলি আছে, আমি এতিয়া যথেষ্ট পৰিমাণে আমাৰ আহাৰৰ লগত। যেনেকুৱা আমালোকেতো ভাত খাই ভাল পাওঁ।
হয়।
আহ ভাত খোৱাৰ সময়ত আমি যিটো, মানে শাক সেউজীয়া শাক পাচলি আছে সেইবোৰ খাব লাগে।
হয় সেউজীয়া শাক-পাচলিত ভিটামিন অলপ বেছি,
হয় হয় হয়। সেইটো আমাৰ ভিটামিন পোৱা যায়। লম। সেইকাৰণে আমি সেউজীয়া শাক পাচলিবোৰ বেছি খাব লাগে। অ মাছ মাংস ইমান নাখ ইমান নোখোৱাই ভাল। এইটো সি, সময়ত বাৰিষা কালত আমি সাধাৰণতে, এ ঘৰতে যিবোৰ শাক পাচলি পাও, সেইবোৰ খাই খাই খাব লাগে।
উম।
ত' আপোনাৰ ঘৰত কিবা শাক পাচলি আছে নে নাই?
আছে আছে আমাৰ ঘৰতো গাঁৱতে নহয়,
হয়, হয়, হয়।
শাক পাচলি ঘৰতে পাওঁ। এনেই এনেই বেঙেনা, আছে ঘৰতে পিছত লাও লাও পাওঁ ঘৰতে। মূলা পাওঁ ঘৰতে।
অ'।
পিছত মিঠালাও পোৱা যায়।
অ'। এইবিলাকতো আপুনি আপোনাৰ ঘৰতেই উৎপাদন কৰে?
হয় ঘ ঘৰতে খেতি কৰো আমিলোক খেতিয়ক নহয়।
হয়, হয়, হয় তেনেহলেতো ভাল কথা আৰু। আমাৰ আৰু এটা সাৱধানতা, আনিব লাগে আমাৰ মানে, ল'ৰা ছোৱালী যিহেতু আছে,
হয়।
এই ল'ৰা ছোৱালী বিলাক, বেছি ভাগেই বিদ্যালয়ত গৈ কিনে, পেকেট জাতীয় কিছুমান খাদ্য আছে।
উম।
এ দোকানৰ পৰা সেইবোৰ খাই ঘৰত আহি একোৱে খাবলৈ মন নাযায় সিহঁতৰ।
হয়, হয় এইটো জৰুৰী কথা হয় ছাৰ।
হেইটো কাৰণত আমাৰ মানে মানে ল'ৰা ছোৱালী বহুত উম বেমাৰ হৈ আছে। আপুনিও চাগে জানে যে আমাৰ ল'ৰা ছোৱালী বিলাক ঘৰতে ভাত দিলেও সিহঁতে নাখায়। সিহঁতৰ খালি পেকেট জাতিয় বস্তু বিলাক ভাল পায়।
বজাৰৰ পৰা এই পেকেট জাতীয় বস্তু বিলাক খাই খাই মানে ল'ৰা ছোৱালীক বেমাৰ হৈ আছে।
বেমাৰ হৈ আছে মানে মনটো সিহঁতৰ বেমাৰ এতিয়াতো বেছি মানে বেমাৰৰ টাইমেই আহি গ'ল। এতিয়া সিহঁতৰ আমি য'ত উম। পাৰিলে স্কুলত যোৱাৰ সময়ত ঘৰৰ পৰাই কিবা কিবি টিফিন দি পঠাব লাগে।
হয় এইটোৱেই ভাল হ'ব। বজাৰৰ পৰা খোৱা না
হয়, হয়, হয়। সিহঁতে যাতে স্কুলত যাই কিনে এই বজাৰৰ পৰা কিবা কিবি কিনি খাব নালাগে, সেইকাৰণে আম ঘৰৰ পৰাই কিবা এটা ঘৰৰ পৰা যি বস্তু যেন চুজি এটা চুজি আমি পঠাব পাৰো।
হয়।
তাৰ পিছত খিচিৰি বনাই পঠাব পাৰো তাৰ টিফিনত দি দিব পাৰো।
ৰুটিও খাব পাৰে।
হয় ঘৰৰ পৰা ল লাগিলে ৰুটি আলু ভাজি দি পঠাই দিব পাৰোঁ। ত এনেকুৱা খাদ্য আমাৰ ল'ৰা ছোৱালী বিলাকক খুৱাব লাগে পাৰিলে আৰু বজাৰৰ পৰা যিবোৰ ফল-মূল আমাৰ বহুত পৰিমামানে ভিটামিন থাকে সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবোৰক অ, দোকানৰ ভাজি কৰা কোনো বস্তু খুৱাব নালাগে। আমি পাৰিলে ফল মূল আনি ঘৰত ৰাখিব লাগে সিহঁতে আহ যাতে সেইবোৰ খাই খাব পাৰে
হয়।
সেইবোৰ খালেহে সিহঁতৰ প্ৰটিনো হ'ব ভিটামিনও হব। সিতৰ স্বাস্থ্যটো ভাল থাকিব
বিশেষ কৰি পেকেটৰ বস্তুবিলাক খোৱা বন্ধ কৰি দিব লাগে এইটো বেছি বেয়া।
পেকেট জাতীয় বস্তুবিলাক একেবাৰেেই বন্ধ কৰি দিব লাগে। সেইটো কৰিলে ভাল হব নাই।
ভাল হ'ব এইটো কৰিলে ভাল হ'ব।
অঁ, মই যেনেকুৱা আপোনাক ফোন মাৰি কলো। আপুনিও লাগিলে দুই এজন বন্ধুৰ লগত এইটো শ্বেয়াৰ কৰিব। তাৰ লগতো কথা পাতি এইবোৰ কথা আলোচনা কৰিব।
হয়।
মানে মুঠতে মুঠতে আমাৰ ল'ৰা ছো ছোৱালী বিলাক যাতে ভালদৰে পঢ়িব পাৰে। পঢ়িবলৈ, হলে এই পেকেট জাতীয় বস্তুবোৰ বন্ধ কৰিব লাগিব।
উম উম উম।
আৰু যেতিয়া ৰাতিপুৱা হয়, ৰাতিপুৱা আমি বেছিভাগ গাঁৱৰ মানুহ হয় ন, সেইটো কাৰণত আমি কিবা কিবি বস্তু খোৱাতকৈ, আমি লাগিলে শুকান ৰুটি আছে, আমাৰ যিটো গেহু ৰুটি এই ৰুটি আৰু চাহ আমি খাব পাৰো। এই গেহু ৰুটি ৰুটি আমাৰ খুব প্ৰয়োজনীয়। ৰুটি খাব লাগে ৰাতিপুৱা আহাৰ লগত। তাৰ পিছত দুপৰীয়া যিবোৰ আহাৰ আছে, দুপৰীয়া আহাৰৰ লগত আমি সেউজীয়া শাক পাচলি, এইবোৰ খাব লাগে।
উম।
এতিয়া যিহেতু বৰ্ষা কাল বাৰিষা কাল বাৰি ষা কালত আমি কিছুমান খোৱা লোৱা ক্ষেত্ৰত, আমি সাৱধানতা অৱলম্বন কৰিবই লাগিব।
হয়।
নহ'লে আমাৰ, বেমাৰ আজাৰটো বেছি হৈ থাকিব। হয় ন।
হয় হয় হয়, গোটেই বেমাৰটোতো খোৱা লোৱাৰ কাৰণেই বেছি হয়।
হয় হয় হয়।
আৰু বাৰিষা কালতে এই অলপ কম বেছি খালেই কিবা কিবি
হয়, হয় আৰু এটা কথা এই যে আমাৰ যিবোৰ আমি ঘৰতে বেছিভাগ ঘৰতেই আমাৰ টিউবল আছে।
হয়।
টিউবলৰ পানী খিনি আমি, ঘৰতে লৈ কিনি এনেই খাই দিওঁ, এনেকৈ খাব নালাগে টিউবৱেলৰ পানী খিনি উঠাই আমি কিছুমান অঁ যেনেকুৱা ফিল্টাৰ কৰি খাব খাব লাগে নহলে ফিল্টাৰ নাথাকিলে আমি, পানী খিনি উতলাই গৰম কৰি উতলাই, সেইটো ঠাণ্ডা কৰিয়ে আমি উম, খোৱা লোৱাৰ সময়ত ব্যৱহাৰ কৰিব লাগে।
হয়।
তাৰ মানে পানীৰ পৰা আমাৰ বহুত বেমাৰ- আজাৰ হ'ব পাৰে। কলেৰা, ডায়ৰিয়া এইবোৰ বেমাৰ - আজাৰ আমাৰ পানীৰ পৰাই হৈ থাকে। সেইকাৰণে পানী আমি সদায় গৰম কৰি নহলে ফিল্টাৰ কৰি খাব লাগে।
উম।
যিহেতু এতিয়া গৰমৰ দিন, গৰমৰ দিনত আমি ঠাণ্ডা পানী বেছি খাব নালাগে। কাৰণ ঠাণ্ডা পানীৰ আমাৰ কিডনিৰ নষ্ট কৰি পেলাই, সেইটোকে সেই কাৰনে ঠাণ্ডা পানী নাখায়, আমি নৰ্মেল পানী খাব লাগে। এই বিষয়েও আপুনি অলপ জানিলে কবচোন কেনে
অ হয় মানে আৰু এটা কথা কৈ আছো। এতিয়া সময়ত পানীটো ঠাণ্ডা কৰাৰ কাৰণে এ এটা বুদ্ধি আছে।
হয়।
মাটিৰ কলিহি পোৱা যায় নহ
হয় হয় হয় হয়, মাটিৰ কলহি আগতে আমাৰ লোকৰ ঘৰতে এইটো ইউজ কৰিছিল।
এইটো ডাঙৰ - ডাঙৰ কলহী এটা আনি নে? সেইটোত পানী ৰাখি খাবচোন আপুনি, ফ্ৰিজ, ফ্ৰিজৰ নিচিনা ঠাণ্ডা হৈ থাকে।
হয় হয় হয় তাতেও আমি ফিল্টাৰো কৰিব পাৰো সেই
হয় তাতে তাতে অট'মেটিকলি ফিল্টাৰ হৈ থাকে। সেইটো কৰিলে কৰিলে কেনেকুৱা নক হ'ব?
হ এইটো বহুত ভাল হ'ব এইটো
পানীটো ঠাণ্ডাও হৈ থাকে, ঠাণ্ডা হৈ থাকে ফিল্টাৰ হৈ থাকে।
আপুনি সুন্দৰ পৰামৰ্শ দিছে এইটো, এইটো বহুত ভাল হব এইটো। আমাৰ
মই এইটো মই এইটো ভাবি থাকোঁ, সময়ে নহয় এইটো কৰিলে ভাল হ'ব নেকি?
হয় হয় হয় সেইটো ডেফিনেটলি ভাল হ'ব।
আগৰ আগৰ যিবিলাক মানুহ আছিল সেইবিলাক ত এনেকেই চলিছিলে, মাটিৰ কলহতে পানী ৰাখি খাইছিল। আগৰ মানুহৰ বেমাৰো কম হৈছিল সেইকাৰণে।
হয় হয়। আমাৰ ক আমাৰ এতিয়া যিটো মানে গাঁৱলীয়া অঞ্চল হয় ন সেই কাৰণে আমাৰ যিবিলাক গাঁৱলীয়া অঞ্চলত এতিয়া আমাৰ এটা বেমাৰে বেছি কৈ দেখা দি আছে সেইটো হ'ল কিডনীত ষ্টন হোৱা যিটো নেকি শিলগুটি।
শিলগুটি।
হয় হয় এই আমাৰ যে
হয় আমাৰ গ্ৰামততো কেই কেইজন কেইজন মানুহৰ হৈ আছে।
এইটো সম্ভৱতঃ পানীৰ পৰাই হৈ আছে নেকি?
হ'ব পাৰে।
হয় এইটো আমি ফিল্টাৰ নকৰাৰ কাৰণেই হয়তো হ'ব পাৰে। এইবোৰ আমাৰ, সে-সেইকাৰণে আমি পানীটো সদায় ফিল্টাৰ কৰি খাব লাগে।
অ'।
ত' আৰু যিবোৰ খাদ্য আছে খাদ্যবিলাক আমি ৰাসায়নিক সাৰ যিটো আছে
হয়।
এই এইবোৰ বস্তু আমি এৰিব লাগিব। আমাৰ খেতি বাতিত এইবোৰ বস্তু দি উৎপাদন কৰি আমি বেছি পৰিমাণে উৎপাদন কৰি আছোঁ ঠিকেই আছে কিন্তু আমাৰ বেমাৰ আজাৰ ত' সিমানেই বেছিভা বাঢ়ি আছে।
হয় হয়।
এই ৰা বজাৰৰ পৰা ৰাসায়নিক সাৰ আনি আমি উৎপাদন কৰি আছোঁ মানে সেইটো কাৰণতে আমাৰ বেছিভাগ বেমাৰ হৈ আছে।